হয়, শুনিছোঁ! কি কৰি আছে? হেল্ল'?
এ, আছোঁ এনেই। আপুনি?
অ'! মইয়ো আছোঁ বাৰু এনেই। বাকী খবৰ ভাল?
অ'! ভালে আছে?
অ'! ভালেই ভালে, ভালেই-ভালেই! আপোনাৰ ভাল?
অ'! বহুত দিন খা-খবৰ পোৱা নাই, আপোনাৰ।
তাকেহে, খেতি পথাৰত লাগি আছোঁ যে।
অ'! খোৱা-বোৱা কৰিলেনে?
হয়, হয়! কৰিলোঁ। আপুনি কৰিলেনে? হেল্ল'? উম! হয়! এ, খেতি পথাৰত উম! নাই হোৱা বাৰু আছে অলপমান। আজি, সেৰি মানে, অলপ ৰেষ্ট লৈছোঁ আৰু। একৰাহে গৈ আছোঁ যে। উম! বাকী ভাত?
ভালেই বাৰু।
আপুনি যায়নে নাযায়, খেতি কৰিবলে?
অ মই নাযাওঁ এই বেলেগ মানুহ লগাই দিওঁ আমাৰ
অ হয় নি মই বাৰু নিজে কৰো হেৰি যে এ মানে খেতি কৰি ভাল পাওঁ আৰু
তাকে অ কৰিব লাগে বাৰু পাৰিলে আমাৰ নোৱাৰি যে ইমান টাইমো নিবিলেগে
হয় হয় পঢ়া শুনাও কৰি আছো বাৰু লগতে
অ ঠিকে আছে বাৰু লগতে টাইমটো মিলাব পাৰিলে ভাল
হয় হয় বতৰ কেনেকুৱােইফালে
বতৰটো অলপ বৰষুণো আহি আছে ঠিকে আছে আৰু এনেকুৱা বতৰ দিব লাগে মানে
উ একদম খেতি পথাৰ
একদম জোখৰ বতৰ হৈ আছে খেতি পথাৰ কাৰণে আৰু ঘৰত আছে নে এতিয়া
মই মানে এতিয়া সেই এ বাগানত আছো সোমাই আছো হেয়ৰ স উ ফল লৰা আৰু পাচলি বাগানত মানে হেৰি কেইটামান ফল কেইটামান চিঙিবলৈ আহিলো
অ বৰষুণ আছে নে এইফালে এতিয়া
বৰষুণতো অলপ অলপ পৰি আছে মানে জলকীয়া আছিলে এই জলকীয়া খিনি বেয়া হৈ যাব কাৰণে চিঙিবলৈ সোমাইছো আৰু অলপমান উ বৰষুণ হয় হয় বৰষুণ দিছে যে গেদি যাব বুলি
অঁ পানী চানী হৈছেনে সেইফালে
পানী হৈছে বাৰু আজি পানী বাঢ়িছে অলপমান নদীখন ওচৰতে যে পানী পুৰা বাঢ়িছে মাছ পুৰা মানে কি মাছ খাব আপুনি আৰু
অ আমাৰ ফালে বহুত মাছ ওলাইছে। পুৰা ধৰা মেলা কৰিছিল লৰা ছোৱালীবোৰ
হয় হয় ঠিকেইে ম আছা
মানুহ ডাঙৰ মানুহছে মাছ এইবোৰ চব মাছ ওলাইছে আৰু পুৰা কেজি পাঁচশকে লগাই দিছে অৰুণাচলত দি দিছে
উম আমি পুৰা খাইছো আৰু মাছ কিমান খাম আৰু মাছ খাই মান দেৰি হৈছেগে উম
আমাৰো আমাৰ লৈ গৈছে এইবোৰ চবকে দি দিছো আৰু আমি
মাছ হয় মাছ আৰু একদম বনসাত
ধবা বাকী বেলেগ ধৰি দিয়া অ অ
সেইয়েনো মাছ মানে ধৰি ভাল পাওঁ খোৱাতকো
অ সেইটো ভাল লাগে বাৰু ধৰি কিবাটা ভাল লাগে উম এয়া বৰষুণ আহিলে বতাহো আহিছে ভালো লাগে এনকে বৰষুণ
উম ভাল লাগিছে একদম মুকলি একদম হেৰিয়ত তলত থাকিব দে বৰষুণ পৰি আছে মই মানে বহি আছো বাহিৰতে আৰু
এতিয়া মাটি ৰুবলৈও ভাল হৈছে আৰু খেতি পথাৰৰ কাৰণে বহুত ভাল হৈছে বতৰটো মানে
হয় হয় বিৰাট ভাল হৈছে আহ
ময়ো যাম বুলি ভাবি আছো যাম আৰু এদিন কোনোবা এদিনা
উম ময়ো আজি নাযাও বাৰু সেই মই কাইলৈৰ পৰা যাম আৰু
অ যাব লাগে এইবোৰ আৰু আমি মোৰ টাইমে নিমিলে সেইটো কাৰণে মানে ডান্সৰ ক্লাছো থাকে মিউজিকৰ ক্লাছো থাকে
হয় উম এখন মোৰো ডান্সৰ ক্লাছ আছে বাও মোৰ ষ্টুডেন্টসকল আজি সোনকালে মাতিছো
অ এই চামাৰ ভেকেশচনত এইবোৰ শিকাই আছো আৰু অলপ
হয় হয় শিকাই আছো তেওঁলোকক মানে অলপমান সি মানে চামাৰ ভেকেশচনতনো এতিয়া কিনো কৰিব আৰু মোৰ
তাকে ঠিকে আছে অ অ
কবোও শিকাও উম ষ্টুডেন্ট হত আহিছে বাৰু দুই এজন
অহ সোনকাল পৰা কৰিলে ভাল দেৰি হলে সিহঁতৰো প্ৰব্লেম হয় বাৰু মোৰ মানে দিনত ডান্সৰ থাকে ৰাতি হেৰি মিউজিকৰ থাকে
হয় হয় মোৰো মানে মিউজিক ডান্স মোক সক মানে আকৌ আৰ্টও থাকে নহয় আৰ্টৰ এটা আছে হয় হয় মই আৰ্ট কৰো নহয়
অ ঠিকে আছে বাৰু হেৰি এনে আপুনি একে প্ৰফেচনেল আৰ্টবোৰ কৰে নে
কৰো কৰো
অ মই বাৰু দিম কম যোগাযোগ কৰিম কেতিয়াবা লাগিলে
হয় হয় কৰিব
ত মিলাই ধৰিব আৰু
হয় হয় হয়
উম
উম
এতিয়া এইটো চিজনত খোৱা ফল মূলবোৰ লাগিছে নে পিছে আপোনাৰ বাগানত
লাগিছে লাগিছে মোৰ এতিয়া উ বিক্ৰী কৰি আছো বাৰু মানে কিমাননো খাম আৰু বিক্ৰীও কৰিছো দিছো ওচৰ চুবুৰীয়াক
দাদাপা আনিবলৈ আপোনাৰ বাগানৰ পৰা
হয় আ পচ
আপুনি মিলাই মেলি লব আৰু পইচাটো কি কৈছে
অ
হেল্ল' হেল্ল' অ অ
অ মই শুনিছো
মই বাৰু আনিলে সৰহকে আনিম কমকে নানো অ কেনেকে লয়
কমতে দিম বাৰু
অ অ বাকী ঘৰৰ মানুহ বোৰ আছে নে ঘৰতে
ছ উ